হেল্ল' হেল্ল' উ কি কৰিছা মই
তুমি
মই বা বাগৰি আছো।
হয় নেকি বিচনাত পৰি আছা
উম উম গাতো বিষাইছে
গা বিষাইছে? মোৰ নাই বিষোৱা গা
নাজানো গা চা বিষাইছে হাত ভৰি এইবিলাক
কি বিষাইছে কতো নাই গমে পোৱা নাই পাহৰি গৈছিলো
এ না নই খোজ কঢ়া খোজ কাঢ়িলো যে বহুত ওপৰত বগালো যে গন্ধ জানো গুৰি ঠাই
উ মইটো খোজ কাঢ়িছো ব মোৰ কালি বহুত ভাগৰ লিখিলে আজি মোৰ ফিল হোৱা নাই কালি যে গৈছিলো ক্লিয়াৰ হোৱা নাই
ভাগৰ লগা নাই কালি কাৰণ মই কালি অহাৰ পাছত লগে লগে মই মোক মই গোটেই কাম খিনি কৰি গোটেই বেগ চেগ লৈ গুচিয়ে গ'লা সেই ট্ৰলি তটো লৈ গুচিয়ে গ'লা সেইকাৰণে উ মোৰ মানে আজি মোকো খাম লগা নহলেই
সময় খাব লগা হয় দুটা দেখ আৰু কাপোৰ বিলাকলৈকে লৈ আহিছো ন' আমই পাবো লক মালো কিবাকে সোমাই অঁ খালে আৰু কেইটামান আনিব পাৰিম স্পৰ্টিং জিনছ টো আনিব নোৱাৰিম।
অ টোহে মানে নাই ট্ৰাংক কেইটা যে সেই তাকে খালো মিঠাই হয় দুটা আলু আৰু
ভালে উম উম নাই পঢ়াই আছে ইছুক পঢ়াই আছে
অঁ
মানে হেৰি ইছুয়ে এক্সাম তেনে ভাল নহ
অ গম পাইছো কৈছে আ গম পালো অথনি যে মোৰ ভণ্টি হৈও আছে হেল্ল'
অ মই শুনিছো
উম উ সেইটোৱে আৰু
উম অকলে আছা নেকি?
অঁ অকলে আছো এনে কিবা এখন চিনেমা লগাই থৈছো
ওচৰত কোনো নাই।
কোনো নাই
ভাগিন জনী কত গল?
সেইফালে আছে।
টি ভি চোৱা নাই
মই চাইছোঁ টি ভি আৰু তাই তাতে নাই তাই নিজেই গ'ল। অ সেইফালেও টিভি আছে নহয়। তাতে চাই আছে।
উম তোমাৰ কি গাটো বহুত বিষাই আছে নেকি?
নাই ভৰি কেইখন বিষাইছে। ভাগৰ লাগিছে অলপ। কালিৰ পৰা হেৰি ছাৰ নাহেটো উম।
অ কত মিলালে?
হা?
কোন দিনালে?
একেবাৰে চাগে চাৰি তাৰিখ লৈ চাগে
ভালে হইচে। মোবাইল ছবাইল পিটিকিব পাৰিবা।
অ ইমান কিমান ম'বাইল পিতিকিম আমনিও লাগি যায় যে।
অ মোৰ যে ফোন ষ্টৰেজ ভৰতি হয় গল।
নাই নেকি মোৰ সোয় দিবা
গ্ৰুপত ভৰাছো। আগৰ ফটো বিলাক।
হয় নেকি?
বহুত দিগদাৰ।
হু
আৰু উম।
তুমি প্লাম খালা নে নাই? নাই ফিল্ম নাইয়ে। ফিল্ম নাইয়ে চাবলৈ চাম। এ মন যোৱা নাই মানে মোৰ।
যোৱা নাই। এখন হেৰি সঁচাতে এখনো খেলা নাই। সেনাখনী এখন চাই আছিলো ফিল্ম থ্ৰিলাৰ আছিল।
এনেকেই,
সেইটোৱে।
আজি কিন্তু জিমটো জল্দি গল। অফিচত গৈ থাকোতে,
উম ', জলি যোৱা যেন লাগিলে।
কিয়?
নাজানো আজি জল্দি- জল্দি আফটাৰনুন হলে মানে ভাত খাব আহিব লাগা হ'লেই। অ', পাচলি - চাচলি মই বজাৰ -চজাৰ, কৰি আহিল, হেল্ল', সেই তেতিয়াই কৰি আহিলো বেক টাইমতে, কৰি পেলে এ', এতিয়ালৈ মানে গধূলি লৈ এৰি পাচলি বিলাক মানে ভাল পাচলি নাপায়।
অহ্ তই,
সেই কাৰণে,
অহ ', অলপ দৌৰা দৌৰি হ'ল আৰু উম', ৰাস্তাদি ওলাই আহিবলৈ ইমান খুলি। মুখখন মিলি কথাও। পাতি আহিব নোৱাৰোঁ মই কিন্তু ফোন চোন নকৰাই হ'লো।
অহ ', মাস্কখন লৈ লবা
মাস্কখন লৈ যাব পাৰো কাৰণ আকৌ মাস্ক খনে গৰমখনত মা
অহ ', বুজিছো অহ ', উম',
বহুত গৰম।
সেনেকুৱা হৈ যামলহজাত তাৰপাচত হেৰি হেল্ল',
আহ',
অহ ', অ অ আছে,, নাই বনোৱা। সেই জুইতে বনাই, মাকে বনাইছে।
কি বনাইছে? নন ভেজ, ভেজ?
নাই বেজে ত খালি মাছ ফ্ৰাই কৰিছিলে সৰু মাছ তাইপ।
মায়ে খাব মনা কৰিছিলে ন মময়ে। আহিল মোৰছে আহিলা আমি। ইনে আজি। এৰিলা খুধি লওঁ দিওক অমাৱস্যা থৰি না হয়। উম', সেইটোতো মানে ন? উম ', মইয়ো খালো।
ভালে কৰিলা মই কালি অমান খাইছিলো ন ঘৰতে এবাতি।
কিবা আঠা- আঠাৰ নিচিনা হৈছিলে নি? হম।
কথা পতা নহয় মানে নৰ্মেল ভাত। উম', পছে নকি
চালো বাৰু।
নৰ্মেল ভাত।
অমাৱস্যা নহয় ন তোমালোকে এতিয়া ৰাতিও খাব মানে মাছ কি?
ভাবিছো। তুমি কি খাবা?
মই কি খাম ভাবিছো? মেগি
আছে নেকি?
সেই গুচো।
অহ ', নেটৱৰ্কটো অলপ প্ৰব্লেম দি আছে। হেল্ল',
জীন্স -পেণ্ট যে পিন্ধি গৈছিলো, জিনচ-পেণ্টটো যে পিন্ধি গৈছো, দিলো কালি মোৰ ন', এইটো টাইট হৈ গৈছে।
তাইক তুমি কালি, হয় নেকি? - ধিলা আছিল নেকি?
তেতিয়া ঠিকে আছিলে, মইতো পিন্ধি চাইছিলো বেছি দিন হোৱাও নাছিলে বাৰ্থডতে নে, কেত, -তিয়া কিনছিলো বার্থডেতে কিনিছিলো নেকি, আছিলে ইমান টাইটে, বেছি টাইটহৈ গৈছে আৰু। শকত হৈ গৈছো।
তাতে ক'ৰবাত,
অ, '
দাদা, পাপা, মামাহতক যে লৈ গৈছিলো।
অ তুমিও যাবা নেকি?
বুইছা
উম
উ কিমান যাবা এইকেইটাত যাগাতে,
অ নাই মোৰ যাব মন নাই টিউচন। থাকিলে লগতে লৈ এনেও মই ঘৰ নাযাওঁ
বেলেগ জেগাত চাবা যোৱা
নাই নাই মোক ফুলাবই নোৱাৰে। তা যাব চাগে উ ওলাব যাব নোৱাৰো অ। মোক পাব যাব নোৱাৰো
উম। খোলা বাত কিয় যায়?
নাজানো এইবিলাকে না থাকিলে দিকদাৰ পাও, নাথাকিলে ভাল পাওঁ। টো নাই
অ দে ডক্টৰত গৈছিলে যে, ডক্টৰত গৈছিলে। কি কল কিবা ক'লে নে? কি একেবাৰে মানে কি একেবাৰে এখন বুৰি কলৈ গ'ল যে
এ এটা চাইট, এটা চাইট লাহে লাহে কি হৈছে। নোহছে চকু এটা দিওঁ এই চকুত এটা দিওঁ। নেদেখা হৈছে। যিভা খনো অলপ ভাৰি ভাৰি ফিল হৈছে। তাৰপিছত লা লাংচৰ উশাহটো অলপমান কেতিয়াবা ল'ব দিগদাৰ হৈ যায়।
আৰু হাতখন?
সয়ে হাতখননো একো ম খুৱাব নোৱাৰে বাচন ধুব নোৱাৰে স্কুটি চলাব ভৰিখন নাই বা, ালানে ইমান কি হোৱা নাই এই হাত খনৰ পৰাখিনি বেছিকে ডিঙি লৈ জীয়াই থাকে।
এই যে এক্সিডেণ্ট হৈছিলে যে কষ্ট পাইছিলে নেকি?
কষ্ণ এই
ই ৰি্সা যে মাৰিছিলে
সেইটো নহয় মোৰ বি আগতে স্কুটিৰ এক্সিডেণ্টছিল তাৰপাছত তাত কি নাই এই যোৱা মাহৰ পৰা এমাহ সখিনি কি হ' গৈছে
হয় এই যে খু একদম বিয়া আগত কত মেলি মেলিছিলে
স্কতীত গালি খুন্দি আছিলে অ ভৰিত ভাল ভাঙিছিলে কিবা লম ভাঙিছিলে
কিন্তু
নাই সেইটো নে অ এ লগত স চ হৈছিলে কিনটো এয়া বেছিদিন হোৱা নাই তাৰ পিছত এই যোৱা মাপ আহ বেছিও পৰিছে
মানে কি যে ডেলি যে গুছে ঠিকে কেনেকৈ আছিলে ঠিকে আছিলে নে
যেতিয়া মানে হাতখন অলপ বিষাই আছিলে জিনজিনাই আছিলে আৰু প্লাছ বহুত এক্সিডেণ্ট হৈছে বোলে বহুত এক্সিডেণ্ট হৈছে বোলে
এতিয়া
অঁ আজি নিজেই গৈছো সেইকাৰণে গাড়ীত গাড়ী চাৰী চলাওঁনে বন্ধ হৈ পৰিছে বহুত এক্সিডেণ্ট হৈ ফুৰিছে সেইয়ে অঁ
উ ঠিক আছে তোমাৰ যদি যদি বিয়া তোমাৰ বিয়াত চোন স্কুটি চলাই গুচি গৈছিলে ওপৰ তাৰমানে্ সেইটোয়ে বিয়াৰ দিনাতো স্কুটি চ কষ্টটো হাত চাত যদি অলপ সেনেকুৱা হৈয়ে আছিলে
যোৱা মাহৰ পৰা বেছি হৈছিলে সেইটো ভয় লাগে বেমাৰ নাজানো আহি পোৱা নাই এই আহি প নাই হ এই এনেকে পিছুৱাই ন' যেনেকে আমাৰ পাপাক পিছুৱাই আছিলে ৰিপৰ্ট বিলাক দি চোৱা নাছিলে দিনটো শুই থকা কোৱা নাছিলো
হয় নেকী কিবা ব্লাড টেষ্ট প্ৰাকটছ কৰিব হলে কৰোৱা চোন অঁ বোলে কৰাই দিব কমতে কৰাই দিম
দিয়া উম কৈ দিম মই।
তেতিয়া সেইটো চাঞ্চতে মাক কো মামাককো মোৰ চাগে দাঁত এই ফ্ৰীত বাইকে কৰাই দিব পাৰে।
সেইটো ক নহয় এতিয়া মানে এইবিলাক কিছুমান এম আৰ এ ছেম আৰ এ কৰাই আছে এইবিলাক
হয় নেকি ৰিপতটো ইতিয়া লগে লগে নিদ দিয়ে বাৰু এম আৰই ৰিপৰ্ট লগে লগে নিদিয়ে
ম ৰাতি চব কথা মই কম দিয়া মই এইটো পাহৰিয়ে গৈছিলো। পতা নাই পাত উ নিজেত যাচি যাচি এক -
কৰা হৈছে
উম দিছো দিছো দিছো মই এটা লেপটপ কৰি আছো আহি আহি ইয়াত- কৈ আছে
উম, হ'ব যেতিয়া যদি ভাবাকে ৰেচপঞ্চে পাবা।
মই কথা কম দিয়া। এতিয়া নকওঁ দিয়া। উম।
অহ, অহ এনেও মই কৈছোঁ, এনেই ভাল, এনেও ভাল। কে ৰেচপঞ্চ দিব- লোৱা মানে। পিছত যদি ভালকে ৰেস্পঞ্চ দিয়ে, দিবা আৰু উপায় নাই কি কৰিবা এতিয়া। নহ'লে বেয়াও লাগে ন বেমাৰী হৈছে। অহ। বেমাৰী হৈছে- ছে ন উম উম সেইকাৰণে, নহ'লে মনটো দুখ পাব, অহ। অহ ম ম অহ, অহ এ এভইড কৰিলে মনটো দুখ পাব মানে বুজিছা।
লাগাই হয়। ষ্টৰীটো। কম দিয়া মই তোমাক এইটো ফোন কৰিলে অ। মই ফোন কৰিম আৰু এইটো ফোন খোৱাৰ পিছত তেতিয়া মই তোমাক -
অহ